কি কৰি আছা?
অ' মই এনে আছো তুমি কি কৰি আছা।
ময়ো এনে আছিলো দিয়া আৰু ভাত খালা?
খালো ভাত মই এনে আৰু তুমি খালা নে নাই।
অ' ময়ো খালো বাৰু
অ'
আজিকালি মোৰ মানে ইমান হেয়াৰ ফল হৈছে জানা মানে ইমান চুলিবোৰ সৰিছে। যে মোৰ মানে চুলি নাইকিয়াই হৈ গৈছে।
অ' চেম সেই মোৰো চুলিয়ে নাই আৰু। কিমান বস্তু ট্ৰাই কৰিলোঁ ষ্টিল ইমান হেয়াৰফল।
সেইটোৱে। আৰু মানে মই এতিয়া ইয়াৰ পৰা গুৱাহাটী গলো ন 'গুৱাহাটীৰ পানীবোৰতো আৰু মানে। তেয়া ত তাৰ পানী লগত। চুলি ধুলে আৰু মানে মোৰ চুলি সৰিছে মানে ইমান সৰিছে মোৰ মানে। চুলি নাথাকা নিচিনাই লাগিছে মাথাত।
অ' আইৰন বহুত থাকে ন পানী এ চুলিত বহুত ইফেক্ট কৰে।
সেইটোয়ে এতিয়া আগতে মোৰ মানে ইমান চুলি সৰা নাছিল। আছিলে মানে ভালে আছিলে চুলি। কিন্তু এতিয়া মানে চুলি নাইকিয়া একদমে নাইকিয়া হৈ গ'ল।
অ মোৰো নাইকিয়া মানে কি কৰিম ইমান ট্ৰাই কৰিলো চিৰাম ট্ৰাই কৰিলো তেল বোৰ লগাও ৰাতি ৰাতি চ নাইয়ে আৰু।
উম মই দেখিছিলো তোমাৰ সৰু ফটো জত তোমাৰ মানে। চুলি খিনি ইমান ধুনীয়া আছিলে। কিন্তু এতিয়া মানে তোমাৰো চুলি সৰি সৰি নাইকিয়া হৈ গৈছে।
অ' আগতে বহুত দীঘল আৰু ডাৰ্ক আছিলে চুলি এতিয়া নাই পা পাতল হৈছে একেবাৰে
সেইটোয়ে মানে পানীবোৰো থাকে ন আজিকালিতো। এনেকে হৰমনেল চেঞ্জেছ বোৰো হৈ গৈছে বাৰু। এতিয়া ষ্ট্ৰেচ বোৰো থাক। কা হৈছে ন, ত' সেয়া সেইটো কাৰণেও মানে হব পাৰে। চুলি সৰাটো পানীটো মানে, বেয়া হয়ে পানীটো কিহে কবা আৰু।
সেয়ে আৰু। মাৰ মেইন কথা আজিকাল ষ্ট্ৰেছ বাঢ়িব গৈছে যিমান ডাঙৰ হৈ গৈ থাকা ষ্ট্ৰেছ বেছি বাঢ়ি বাঢ়ি গৈ থাকে। পঢ়া ষ্ট্ৰেছ কেৰিয়াৰৰ টেনচন। এইবোৰৰ কাৰণেও মানে চুলি বুলি বহুত সিটো হৈ যায়।
সেইটোয়ে মানে ষ্ট্ৰেচটোতো থাকে। আৰু মানে আ এইটো কি কয়? আগতেতো মানে বহুত মানুহৰ থাকে যোনটো মানে জেনেটিক্সতে থাকে ন' এনেকে অ', চুলি সৰাটো কিন্তু, আমাৰতো নাই বাৰু আমাৰ ঘৰত, কাৰো এনেকে নহয় মোৰে হৈছে অকল। আৰু গুৱাহাটীত যে থাকো মই মানে তাত আমাৰ ফিল্টাৰৰ পানী দি, মাথাটো ধু কিয় কাৰণে মানে এনেই নৰ্মেল পানী ধুলে বহুতে চুলি সৰে, ত' ফিল্টাৰৰ পানীৰ পৰা খোৱা পানী আমাক যোনটো দিয়ে ন' সেইটো পানী দি মাথা ধুলে মানে মোৰ চুলি অলপ কম সৰা হৈ যায়।
এ ভালে তেনেহ'লে, এইবোৰে কৰিব লাগে নহ'লে কিমান আইৰন থাকে পানীত। চুলি মানে নাইকিয়াই হৈ গৈছে আজিকালি, মানুহবোৰ। কিমান অ', কিমান মানুহে চিৰাম লগায় কি কি নলগায়। চুলি ঠিক কৰিব প্লাছ, হেৰ ফল কমাবৰ কাৰণে।
সেইটোৱে, আৰু আজিকালিতো আমাৰ ছোৱালীবোৰতো কিবা পাৰ্টি হলে ফাংচন হলে আমাৰ মানে হেয়াৰ ষ্টাইলবোৰ বনাব লগা হয় আৰু মানে এনেকে হিট ষ্টাইলিং বোৰ থাকে ন'। সেইটোৰ কাৰণেও আমাৰ চুলিবোৰ মানে ডেমেজ হৈ গৈছে বহুতে বেয়া হৈ গৈছে। আৰু আমাৰ স্কুলত আমাৰ স্কুলত একদম আমাৰ চুলি, টাইটকে বেনি গাঁঠি যাব লাগে। ত' সেইটো কাৰণেটো আৰুয়ে বেয়া চুলি হে মানে চুলি সৰা হৈছিল। স্কুল টাইমত ত' মানে এইটো বেনী গোথাাটো বহুতে
অ', স্কুলবোৰ বুজিব লাগিব এইবোৰ বস্তু বেয়া আমাৰ কাৰণে, নুবুজে।
উম, আৰু মানে এনেকে বেনি যোৱাটোত মানে কম্পালচৰি আছিল ত' উপায় নাছিল।
উম, মইতো চুলি নাবানাই হৈছো এনে খুলিয়ে থৈতো গৰম বুলি এই এইখিনিকে, পাতলকে চুলিটো বান্ধি থওঁ।
অ',
তেতিয়া মানে ইমান চুলি স লৰিছে আৰু, মানে গা ধুলো এনেক কে সৰি যায় আৰু মানে মোৰ ক'ৰবাত ওলাই গ'লে চুলিটো ক'ৰবাত জাষ্ট গা ধুই আকৌ ওলাই যাব লগা হয় ত হিটাৰ মানে বোৰ হেয়াৰ ড্ৰাইবোৰ ইউজ কৰি দিও। কৰবাত বাহিৰত ফুৰিব বুলি ষ্ট্ৰেটনাৰবোৰ ইউজ কৰিলো তাৰ কাৰণেও মানে ডেমেজ হৈছে।
অ', সেইবোৰ-সেইবোৰৰ কাৰণেও হৈছে বাৰু।
অ',
এতিয়া কি কৰিবা উপায় নাই ন এতিয়া আমাৰতো কৰিব লাগিবই এতিয়া চুলি খিনি এতিয়া। যিহেতু নাই অলপ ষ্টাইল কৰি পেলাই যদি ভাল দেখাব পাৰে সেইটোতো কৰিব লাগিবয়ে।
উম।
আৰু কিছুমানটো মানে এনেকে মেডিচিনচ ললেও মানে হেৰ ফল হয় বাৰু। কিছুমান এনেকে বহুত বেলেগ বেলেগ মেডিচিন থাকে সেইবোৰ খালে মানে তাৰ অলপ চাইড ইফেক্ট- থৈ যায় ন সেইটো কাৰণেও হয়।
এইবোৰ বহুত প্ৰব্লেমো দিয়ে এইবোৰ খোৱাফেক্ট পৰি যায় বুলি। নাখালেও নহয় কিন্তু খালেও আকৌ হেৰফল হয়। মোৰ লগতো হৈছে এনেকেনে ঔষধ খাবলৈ দিছে কিবা বেমাৰ হওতে এনেকে চুলি সৰিছিলে মাজতে, মোৰ কৰুণা হৈছিল ন কৰোণাৰ টাইমতো বহুত চুলি সৰিছিলে। মানে বেচুতো বগা থাকে অক অকমান- পাঁচ মিনিট মান শুলো উঠি গলে গোটেই চুলি চুলি হৈ থাকে। তলতো গোটেই টাইলছৰ চুলি চুলি বহু চুলি সৰিছিলে।
অ' সেইটোয়ে মানে এতিয়া। বহুতে থাকে বেছি বেছি যদি এনেকে চুলি সৰা হয় নহলে কিবা- অ' বহুত বেছি হয় নহ'লে তোমাৰ চুলি খিনিত ইচিং হয় মোৰ বিষাই। ত মানে ডক্টৰ দেখাই লব লাগে আৰু কিবা বেলেগ বেমাৰো হব পাৰে ন বেছি এনেকে হলে।
থাকে কেইটামান হেয়াৰ ফলৰ প্ৰব্লেমো থাকে। থাকে ন বেমাৰ বোৰ থাকে এই চুলিৰ কিবা। তেলৰ কেতি মান থাকে মাথাত বোলে কেতে মান- বেছি তেল থাকে তাৰ কাৰণে শিল ভৰে-
উম।
অ' ডেণ্ডৰফ ফুলো বহুত চুলি সৰে মানুহবোৰত।
অ' সেইটোয়ে মাথাটো নিজৰ মানে চাফা ৰাখিব লাগে আৰু।
উ সেইটোয়ে আ ডেনড্ৰফ নহলে ভাল মানে চুলিটো কম হয় আৰু।
উম। আমিতো ছোৱালী মানুহ এতিয়া আমাৰ চুলিটো দীঘল থাকে ত' আমাৰ মানে ধুই থা কিবই লাগে আৰু মানে সপ্তাহত দুবাৰ মান ধুবই লাগে নহলে চুলিবোৰ লেতেৰা হলে মানে। আৰু বেছিয়ে চুলি সৰা হৈ যায়।
উম মানে আমাৰ বাহিৰত গৈ থাকা হৈ থাকে না। ত' মানে বহুত এফেক্টো কৰে চুলিবোৰ অলপমান লেতেৰা চেতেৰা থাকে, ডাষ্টবোৰ লাগি যায়।
অ'। সেইবোৰে এতিয়া আমি মানে এনেকে ভাল খোৱা বোৱা মানে আমাৰ চেইঞ্জ হৈ গৈছে ন আগত। কয়- ত আমাৰ যদি ভালকে প্ৰটিন লও আইৰন নহলে ভিটামিনচ বোৰ লওঁ। তাৰ মানে চুলি খিনিও ভাল। মানে বেলেঞ্চ টাইপ ৰাখিলে মানে চুলি খিনিৰ কাৰণেও ভাল হ'ব চাগে এতিয়া চুলি খিনি। এতিয়া বহুত এতিয়া নিউট্ৰিচন যদি কম পায় চুলিবোৰো যদি এনেকে বি- ভিটামিন ডি - নহলে সেইবোৰে প্ৰটিন নহলে আইৰণ যদি কম হয় ত তেতিয়াও মানে। চুলি সৰাতটো বেছি হয় বাৰু।
উম সেইটোৱে - না আজিকালি হয় আজি কালি কিমান মান পলিউচনো বাঢ়ি গৈছে। না ত' সেইকাৰণেও মানে বহুত অলপ পাহাৰ যাবা তাত চাবা মা তাৰ মানুহবোৰৰ চুলি বহুত ধুনীয়া থাকে।
উম।
পাহাৰতে আইৰন নাথাকে ন তাহঁতৰ পানীত পল্লিউচন নাথাকে। গতিকে চুলি ইমান হেৰ ফল ইমান নহয়ে সিহঁতৰ ও বহুত ভাল থাকে ডাৰ্ক থাকে
উম। মই মানে বহুত এনেকে ট্ৰাই কৰিছো এতিয়া ঘৰতে মায়ে তেল লগাই দিয়ে। আৰু মানে এনেকে নাৰিকল তেলটো লগালে ভাল হয় বুলি শুনিছো লগাইছো বাৰু অলপ অলপ কমিছে চুলি সৰাটো ত' সেনেকে মানে এতিয়া আমাৰ ঘৰৰ নাৰিকল তেলে মানে বনাব পাৰে ন ঘৰৰে মানে আমাৰ ঘৰৰে নাৰিকল বোৰ আছে ত' তাৰ পৰাও মানে এনেকে দোকানৰ পৰাই কিনি নহয় আৰু নাৰিকল বোৰ কেনেকে বনাই নাজানো বাৰু হেনে কেই ঘৰৰে তেলবোৰ লগালে মানে ভাল আৰু ন' এনেকা বাহিৰৰ তেলবোৰতো কেম চব মিলা থাকে অলপ চলপ হলেও মিলোৱা থাকে।
অ সেইটোয়ে নেচুৰেল হলে ভালে নেচুৰাল বস্তু লগালে চুৰি কাৰণে ভাল, আৰু মানে আজিকালি শ্লিপু মানে শোৱাৰ টাইমত ঠিক কৰিব লাগে মানুহে শ্লিপ ছেটৰ বহুত বেয়া হৈ থাকে।
অ
শুবলৈও কম পায় বহুতে কামৰ কাৰণে কোনোৱে নুশুৱে ফোন চলাই থাকে ৰাতি মইয়ে ইমান ফোন চলাই থাকো ৰাতিলৈকে টো সেয়াই চুলি তাৰকাৰণেও হৈছে। আৰু জিতি খাই থাকো যে।
উম। মানে চব ডিপেণ্ড কৰে আৰু তোমাৰ গোটেই লাইফ ষ্টাইলটো কাৰণেও চুলি সৰাটো হয়।
উম, সেয়াই আৰু চেম্পু মানো চে ম্পু বোৰ চাই ইউজ কৰিব লাগে মোক কোনটো চুট কৰিব উম চব চাই চাই ইউজ কৰিব লাগে বহুত ইমান দিগদাৰ হৈ গৈছে আৰু অকমান চুলি আচুৰিলে মানে চুলিচ উলাই উলাই আহে গোতে
উম
বহুত হেয়াৰফল হৈ আছে
সেইটোৱে আৰু আজিকালিতো লৰা ছোৱালী বোৰ নহলে ডাঙৰ মানুহবোৰ স্মকিং বহুত কৰা হৈছে এলকহল খাই ত' সেইটো কাৰণে হয়তো চুলি সৰাটো হ'ব পাৰে ন।
অ এইটো তাৰ এইবোৰ মানে বেয়া বস্তু ন বডিৰ কাৰণে
উম।
ত ইফেক্ট কৰি দিয়ে বডীত।
উম সেইটোৱে।
আৰুতো মানে এনেকে এইজটো হয় আহিলেও চুলি সৰা হৈ যায় ত' এইজটো মানে কৰিব নোৱাই কিন্তু আমাৰতো মানে এইজো হোৱা নাই চুলি সৰা কিন্তু এতিয়া পৰা ইমান সৰা হৈ চে এইজ হলেতো মই চাগে মানে চুলি নাইকিয়াই হৈ যাব টকলাই হৈ যাম আৰু মই।
অ সেইটো আজিকালি পোৱালি বোৰে আমাৰ মান মানুহবোৰে বহুত এইবোৰ ইণ্টাৰনেটৰ কেতেম গে বস্তু দেখাই থাকে সেইবোৰে বহুত ট্ৰাষ্ট কৰে
উম
একেবাৰে সচাকে ট্ৰাষ্ট কৰিব নালাগে কিয় তাৰ মানে ভুল বস্তু দেখাবা পায় না, মিছ ইউজৰ কাৰনে মানুহে ইউজ কৰে তাৰ পিছত বেছিহে হেয়ৰফল হোৱা ষ্টাৰ্ট হৈ যায়
সেইটোয়ে মানে নিজে চাই চিন্তিহে কিনিব লাগে ন ভালকে এতিয়া চব বস্তুতে ট্ৰাষ্ট কৰি এতিয়া চবতে এতিয়া কেমিকেল মিলোৱা থাকেই ত' সেইবোৰ মানে চাই ল'ব লাগে আৰু কিছুমানটো এতিয়া যেনেকে আমাৰ মা হতে হ'ল এতিয়া মোৰ মা চুলিও বহুত আছিল কিন্তু যেতিয়া মানে প্ৰেগনেঞ্চি হল যেতিয়া আমাৰ মানে মই যেতিয়া জন্ম হলো তাৰ পিছৰ পৰা মাৰো মানে বহুত হ'ল আৰু অ চুলি সৰাটো ত সেইটো মানে ডিপেণ্ড কৰে ন হৰম মনল চেইঞ্জবোৰ ডিপেণ্ড কৰি যায় আৰু
অ সেইটোয়ে মোৰো মাৰ বহুত চুলি হৰিছিলে মেইনকে প্ৰেগনেণ্ট হোৱাৰ পিছত হয় অ মানে চেকেণ্ড চাইল্ডৰ পিছত বেছি হয় তেতিয়া অলমান বেছি ইফেক্ট পৰি যায় বডিত
সেইটোয়ে মানে এতিয়া চব মানে চব ফালে পৰা প্ৰব্লেমে প্ৰব্লেম আৰু ন
উম হ'ব দিয়া তুমি অ অ অ বাই বাই